অ, আছিলো ৰবা ভাত পানী খাই পেলাই অলপমান জিৰাই আছো ৰ'বা তাতে
অ, জিগে আছে জিগে আছে নেকি?
অ, এনে অলপমান চাই এনে। কালি এই বোলো, খেলাখনে চাইছিলো অলপ।
অ, কালি খেলা চাইছিলে নেকি?
নাই বোলো, এনেই টিভিতে কালিখন আজি অলপমান হেৰি অ, হয় হ
আমি
অ, ৰাতি চালা ন, ৰাতি কেইটাত আৰম্ভ হৈছিলো অ, পাহৰিলো মই। অ, চাৰে বাৰটা হয়, হয়।
উম, চালো আমি চাৰিজন-পাঁচজন মানে।
অ,
লগৰে তত-তত ঘৰত, তেনেকে কিন্তু কালি তোমাৰ হেৰি খেলিছে কিন্ত খেলা কিন্তু ইহঁতে ভালে খেলছি, দুইটা টিমে ভাল খেলছি।
অ, আছে, আছে তেখেতৰ। আৰু
বেলজিয়াম
উম, তাকে ত, স্পেনে ভাল খেলিলে, সেইটো লাষ্টতে দুই নম্বৰ গ'লটো মাৰি পেলে জিকেলিলে আৰু
উম, কিন্তু তোমাৰ হেৰি ফ্ৰান্সৰ লগত ভাল হ'ব খেলাখন
অ, হয়, হয়, তাকেতটো ফ্ৰান্সৰ লগত বা কি কৰে তাকেটো এইবাৰ ফ্ৰান্স আৰু হেৰি লে আছে ন
অ, স্পেইনৰ হ'ব, চেমি
অ, চেমি ফাইনেলচ কি কি নো‌ হয়, চাও ৰহচোন।
আজিতো আছে?
অ, আজি নৰৱে আৰু ইংলেণ্ডৰ আছে নেকি।
অ, ৰাতিয়ে আছে দেচোন‌ কালি পৰিব।
কালি পৰিব হয় হয়, তাকেতো আকৌ আৰ্জেণ্টিনাৰো আছে নহয়।
পোৱাইছে?
তাকেইতো কি বা হয় চাগে?
সেই-সেইখন চাবা নাই নেকি?
অ, সেইখন কেইটাৰ পৰা আৰম্ভ হ'ব বা?
চাৰে চৈতা পৰা, চাৰে চৈতা।
অ, ৰাতিপুৱা সোনকালে উঠিলে চাম ৰ'বা? এইটো ৰাতিপুৱা পৰিছে নহয় ভালে চাব পৰা চ চাব পৰা হ'ব?
তোমাৰ কালি পুৱাৰ খানা চামাৰ আৰ্জেন্টিনাৰ খান?
অঁ, হয়, হয়, পুৱাখন ধুনীয়াকে মানে সময়টো মিলিছে কিন্তু ছয়টা বজাত ধুনীয়াকে উঠি পেলায়
উম চাব লাগব ৰ এই কেখন খেলা বেছি
অঁ বেছিও নাই তাকাতো মানে অন্তিম পৰ্যায়ালৈ আহি পাইছে আৰু ফিফা
এই কিখনে চাব লাগে খেলাৰ
হয় হয় হয় তাকে
উম তাত সিদিনা খেলা চালা নাই নাই ক্ৰিকেট খেলাতো আমাৰ
অঁ এই নাই নাই ক্ৰিকেটত মই এইকেইদিন চোৱা নাই ৰ'বা কি বা হৈ আছে মই ভালকে গমো পোৱা নাই অঁ মই মানে সেই হয় হয় ফুটবলৰ কাৰণে মানে আই পি এলৰ পাছত পৰা মই ক্ৰিকেটত মানে দেখাই নাই আৰু কি হৈ আছে কি নাই
উম উম উম মও চোৱা নাই তেনেকুৱা
অঁ হয় হয়
এ ভাল না ভাল ভালেই নালাগে মানে ক্ৰিকেট খেলা চাব আহিছোঁ
অঁ সেইটো হয় কিন্তু অলপমান আমনি লাগে বাৰু
এ বিশ্বকাপ কিখেল চলিলে চোৱা বাৰু
হয় হয় আই পি এল চাইও চা ভাল লাগে কিন্তু
এ নাই তুমি খেলা নাই গাঁৱত খেলি খেলা নাই বহুত
অঁ, ক্ৰিকেট ক্ৰিকেট খেলো বাৰু ক্ৰিকেট, ফুটবল দুটাই খেলিছিলো আগতে মানে মামাহঁতৰ তাত গ'লে অঁ ফুটবল খেলা গৈছিল আমাৰ বিশ এই বিশ্বকাপৰ দিনা মানে সেই দিনবোৰত মানে ফুটবল খেলিছিলোঁ আৰু ক্ৰিকেট চলি থকাৰ দিনবোৰত মানে ক্ৰিকেটে খেলিছিলোঁ আৰু
অঁ অঁ
অহ
মই কিন্তু মই খেলিছিলো কিন্তু মানে দুইটাই খেলিছিলো ক্ৰিকেট আৰু তোমাৰ
হয়, হয়
উম ফুটবল খেলিছিলো দুই
অঁ ঠিকে আছে দিয়া খেলটো লাগে
আৰু ডাঙৰ টুৰ্ণামেণ্ট বিলাকো খেলিছিলো মই ডাঙৰ
অঁ
ক্ৰিকেটত ক্ৰিকেটত খেলিছিলো টর্নামি টৰ্নামিণ্ট
অঁ, টুৰ্ণামেণ্ট মানে স্কুলৰ পৰা খেলিছিলা চাগে
স্কুলৰ পৰা নহয় মানে আমাৰ গাঁৱৰ পৰা তোমাৰ শিকিছে অঁ শিকিল
হয়
অঁ তোমাৰ এটা হেৰি আছে তাৰমানে এইটো কি দল বুলি কয় তাৰ মানে অঞ্চলটোৰ গোটাই অঞ্চলটো ধৰি আছোঁ আৰু এটা দল আছে এটা দল খুলিছিলো আমি
অ ঠিকে আছে ঠিকে আছে ভালে
দলটো তাৰে পিছত তোমাৰ পাঁচ বছৰ? চয় বছৰ মান খেলাৰ পিছত মাৰাই গ'ল দলটো
অঁ তাকে তো
মানে তোমাৰ কি হ'ল। চবেই কামত সোমালে কিছুমানে চাকৰি
অ কামে কাজে ব্যস্ ত হৈ যায় ন।
অ ত' বয়সৰ লগে লগে তাৰপিছত নাই আৰু টীমটো তেওঁলোকে জীয়াই ৰাখিব নোৱাৰিলে বেলেগেই
অ', তাকেত
এতিয়া খেলে টিমটো খেলিলেও মানে প্লেয়াৰ বিলাক হায়াৰে আনে
অ',
উম উম নিজৰ লোকেল লোকেল প্লেয়াৰ নাই এতিয়া। দুই এটা আনে কোনোবা ফাইনেন্স কৰি পইচা পাতি দি।
অ', পইচা পাতি অলপমান দিবতো লাগিবই, যিহেতু দূৰৰ পৰা আহে। উম। অ', তাকেতো এনেকে খেলা ধূলা কৰিছিলা বোলো।
খেলাও খেলছিলো তামাম খেলিছিলো এটা টাইমত।
হয়-হয়-হয় সচাকে। মানে খেলা বুলি ক'লে আমাৰ সকলোৰে
হয়।
সঁচাই তাকে।
বেডমিণ্টন খেলা নে তুমি?
অ', বেডমিণ্টন মানে আমাৰ ঠাণ্ডা দিনত খেলা যায় ৰ'বা বেছিকে। বেডমিণ্টন মানে বেকেট খান আছি আছিল বাৰু কিন্তু এতিয়া ভাঙি চিঙি কিবা হৈ গ'ল ৰ'বা।
ক'ত খেলে?
অ আমাৰ ইয়াতে মানে, এই এখন হেৰি আছে বেডমিণ্টন কোৰ্ট আছে মানে। তেনেকে বেডমিণ্টন নেট- ছেট পাৰি থৈছে মানে এখন ফিল্ড আছে নৈ পাৰত তাতে মানে কেতিয়াবা কেতিয়াবা খেলিব যাওঁ আৰু মানে। খেলি থাকিলে লগৰবিলাক।
আমিও খেলো ৰবা মানে তোমাৰ, এই আমাৰ গোঁসাই ঘৰৰ আগত।
হয় হয়
তেনেকে খেলো মিলাই এই ঠাণ্ডাৰ দিনত খেলো।
ঠাণ্ডা দিনত তাকেটো, ঠাণ্ডা দিনত ভাল লাগে খেলি।
ঠাণ্ডাৰ দিনত খেলো। এ বেডমিণ্টন খেলাটো ঠাণ্ডাৰ দিনত খেলি ভাল লাগে।
অ', গৰম দিনত কিন্তু বহুত গৰম লাগে ন, জঁপিয়াই থাকিব লাগে।
উম জঁপিয়াই থাকিব লাগে।
অ', সঁচাই সঁচাই।
সেইকাৰণে, সেইকাৰণে আৰু তোমাৰ নাই নাই হলোঁ সিক কেনে মানে তোমাৰ গৰমত নেখলোঁ।
অ', হয়-হয় ঠিকেইটো।
আৰু কেৰেম খেলিছিলা নে, তুমি আগতে কেৰেম খেল
অ হয়-হয় খেলিছিলোঁ, খেলিছিলোঁ হয়। কেৰমো খেলা গৈছিল মোৰ বন্ধু এজনৰ তাত আছিলে কেৰমখন। সদায় মানে ঘৰত গৈ গৈ খেলিছিলো আৰু কেৰম।
অ',
উম, কেৰম সঁচাকৈ বহুত ভাল লাগিছিলে সেইটো।
মইতো তোমাৰ হেৰি, ক্লাছ নাইন মানত। পৰা এখন কেৰম আছিলে আমাৰ ঘৰতে।
হয়।
এই তেতিয়া মানে আমাৰ এটা ৰুম আছিল, এক্সট্ৰাকে তোমাৰ বাটৰ কানতে। তাত মানে যিমান গাঁৱৰ লগৰ চলি আছে চবেই খেলব আহে আৰু।
অ',
তাৰ পিছত তাৰ পিছত ডাঙৰ হোৱাৰ পিছত আৰু অ ৰাস্তাত খেলিলো দোকানৰ আগ তেনেকেই খেলি-খেলি এতিয়া আৰু ধৈৰ্য নাথাকে কেৰম খেলা।
অ হয় হয় হয়! সেইটো হয় কিন্তু দেই জক্তি মাহ
বহুত থিয়া দি থাকবা লাগে! তোমাৰ থিয় দি থিয় দি ইমান ভাল নালাগে খেলিছিলো এটা সময়ত
হয়!
এতিয়া কেৰেমৰ ৰাপটো নোহাৱা হৈ গৈছি!
অ এ আৰু আগৰ দিনবোৰ তেনেকে নাই বাৰু মোবাইল চোবাইলো অহা নহয় পাতে উতে তাকে যাৱা
দেখিলে খেলবাৰ ইচ্ছা যায় ক্ৰিকেটতো বেছি সেইটো ইচ্ছা যায় কিন্তু ফুটবলটো মানে ইয়াত ভয় লাগে খেলবা আমাৰ ইয়াত ফিল ফিল্ড বিলাক ফিল্ড বিলাক সেই ন বেয়া অলপ
ওখ চাপৰ থাকে! হয়, হয় সেইটো হয় এইটো
খেলবিলাক বেয়া আৰু ফুটবলত তোমাৰ বহুত ৰিক্স থাকেতো তোমাৰ তেনেকোৱা
সমান নহয় ফুটবলত কিন্তু এই সমান ফিল্ড এখন লাগে আৰু
সমান লাগে!
অ', কিন্তু ক্ৰিকেটত অলপ চলপ হলেও চলিব কিন্তু সঁচাকে মানে কিন্তু ফুটবলত কিন্তু সমান লাগিব
উম, আৰু ফু ফুটবলত কিন্তু তোমাৰ বহুত মানে ৰিক্সো আছে মানে তোমাৰ এ যেনেকে তেনেকে মাৰি দিলে ভৰি পৰি ভৰি চিঙি যোৱাৰো চান্স
অ', সেইটো হয় কিন্তু ফুটবলৰ মানে সেই আৰু
মাথা দি খেদ মাৰিল তেতিয়া মাথাও হেৰি হ'ব পাৰে থোত থোতবোৰ ফুটবলত কিন্তু বেছি তোমাৰ হেৰিটো আছে ভয় লাগে অলপমান তেনেকোৱা
হয় হয় হয় সেইটো হয় কিন্তু
মানে তুমি ফুটবল খেল চাই পাইছা নে কবাত এই তোমাৰ টুৰ্ণামেন্ট এনেকোৱা তোমাৰ
অ এই মানে আই এছ এল যেতিয়া চলি আছিল ন আমাৰ দুহেজাৰ ষোল্ল চন মানত
হয়
তেতিয়া এখন মই মেটচ চাব গৈছিলো ঠিকে লাগিছিল বেয়া লগা নাছিল বাৰু নৰ্থ ইষ্টটা আছিল আমাৰ আৰু কোনোবা এটা দল আছিল পাহৰিলো মই পুনে আছিল চাগে এই তেনেকে মানে এখন চাব গলো আৰু বেয়া লগা নাছিল ঠিকেই
অ অ অ অ
অ তেনেকে চাই পাইছো আৰু
কিন্তু তোমাৰ হেৰি অ
হয়
মানে কি তোমাৰ মই চাই চোৱা নাই কিন্তু তোমাৰ আই এছ এল এখনো চোৱা নাই তেনেকে
অ
এ মই আই এছ এল টো ভাল নালাগে কিবা তোমাৰ
অ নাই, নাই আগতেও ভাল আছিল দুহেজাৰ চৈধ্য পোন্ধৰ মানত কিন্তু আজি কালি নাই ইমান এটা হেৰিটো নাই আৰু কোনো মানুহো ন নাযায় চাবৰ কাৰণে ষ্টেডিয়ামবোৰ খালী হৈ থাকে
মানে তোমাৰ প্ৰথমতে ওলাওঁতে মানুহ বিলাকে ভাবিছিল ভাল এটা টুৰ্ণামেন্ট ইণ্ডিয়াই হেৰি পাতিছে! আৰু ভাৰত
পাতিছে! হয়, হয়, হয়!
কিন্তু তাৰে পিছত লাহে লাহে মানুহ বুজি পালে! আৰু যি এইটো এটা বেপাৰৰ হয়! এই বেপাৰৰ কাৰণে হেই কৰিছি!
অ', সেইটোয়েতো মানে ইমান মজাও নালাগে! হে আৰু সৰু -সৰু এতিয়া ফিফাৰ ইমান ডাঙৰ ডাঙৰ মানে খেলপথাৰ চাই পেলাই এতিয়া সৰু সৰু জেগা খেল বিলাক চাই।
উম, উম আৰু তোমাৰ বাহিৰৰ লীগ বিলাক চাই কোৱাব বিলাকৰ এইবিলাক- কিবা সৰু, সৰু লাগে!
সৰু সৰু একেবাৰে সৰু সৰু লাগে।
উ বাহিৰত তুমি চাবা এতিয়া ক্লাববিলাক বাৰছিল ন ঘৰত- ৰিয়েল মাটি তাৰপিছত এইবিলাক ইংলেণ্ডৰ ক্লাব বিলাকৰ খেলা চায়।
বহুত ডাঙৰ ডাঙৰৰ মানে ষ্টেডিয়াম থাকে।
ষ্টেডিয়ামটো থাকেই আৰু সিহঁতৰ খেলা বিলাকো ভাল বহুত আমাৰ ইয়াত-
আমাৰ ইয়াত মানে কি আৰু গ'ল দিবলৈ চেষ্টা কৰি থাকে। আৰু
উম উম গ'লি বাৰু যেনেকে তেনেকে মাৰে পাছ নাই একো।
অ সেইটোৱে সেইটোৱে।
পাচ চাছ নাই। পাচেল থকা মানুহ এইটো কাৰণে নাই হোৱা। তাৰউচৰলে মই যোৱা নাই কিন্তু তোমাৰ। কিবা কাৰণে কেলে হৈ পেটত -
উম হয় থাকে। সেৰউ মই এবাৰে চোৱা গৈছিলো কিন্তু সেই থাকে লাগিছিল আৰু বেছি ভাল হাও নাছিল বেছি।
টৰ্ণামেণ্ট হৈছিল তোমাৰ বেডমিণ্টনৰ, হৈছিল কিবা এট টণামেণ্ট,
অ হয় নেকি?
তোমাৰ এই আমিন গাঁওত হৈছিল কিবা আমিন গাঁও ইনডোৰ ষ্টেডিয়ামত। তাত মানে তোমাৰ কিবা অল ৱৰ্ল্ড কিমান খন দেখিছিল তাৰমানে। টিকেট, থ্ৰী দিছিল কিন্তু তাত কিন্তু- টো যোৱা নহ'ল এটা লগক লগ ধৰিলো সি গলে নাই। নাযোৱা আৰু মানে খেলটো চা চাব ইচ্ছা আছিল বেডমিণ্ট খেল চাই ভাল লাগিল।
অ ভালাল ভাল ভাল ভাল সঁচাকে বহুত ভাল লাগে সিহঁতক। উম হয় হয় ময়ো দেখা পাইছিলো। বাৰু ঠিক আছে ভাল লাগিল কথা পাতি হয় ঠিক আ হয়।